হেল্ল'!
হেল্ল', কি খবৰ ভালে আছে?
অ', দাদা ভালেই আছো। আপুনি ভাল না?
মই ভালে আছো। কিহৰ বিষয়ে কথা পাতিব আজি?
আজি এই দৈনন্দিন জীৱনৰ ওপৰত কিবা আলোচনা কৰোঁ নেকি?
অ কৰিব পাৰে। কওঁকচোন ৰাতিপুৱা কি কৰিলে? ৰাতিপুৱাৰ পৰা আবেলিলৈকে।
ৰাতিপুৱাৰ পৰা আজি উঠোতে অলপ পলম হৈছে। আ আঠটা চাৰে আঠটা মান বজাত উঠি উঠিছোঁ।
অ এনে বাকী নৰ্মেলি, বাকী দিন বিলাকত কেতিয়া উঠে?
নৰ্মালী কওঁতে তেনেকুৱাই হয়। মানে ৰাতিত টোপনিও কোম হয়। হা, ৰাতি এঘাৰটা বাৰটা এটাও বাজি যায় কোনোবা দিন।
উম।
মানে বাৰ তাৰ আগতে নহয় আৰু বাৰ তাৰ পিছতেই হয় টোপনী। আৰু পুৱতে উঠোতে অলপ লেট হৈ যায়, সেইকাৰণে।
উ ৰাতি বাৰটালৈকে কি, কিবা কাম কৰে নে? ম'বাইল চাই থাকে?
এনেই মানে শুই থাকিলেও মানে টোপনি নাহে। অভ্যাস এটা পৰিণত হৈ গৈছে।
আচ্ছা তাৰপিছত, ৰাতিপুৱা উঠি কি কৰিলে?
ৰাতিপুৱা উঠী ফ্ৰেছ-ট্ৰেচ হৈ চাহ-পানী খালো। খাই কিনে বজাৰত আহিলো। এটা বিজনেচ ষ্টাৰ্ট কৰিছো। এইটো অলপ তাত গ'লো।
উম।
তাত অলপ এইটো মানে, অ পাথৰ ব্যৱসায়।
অ, ষ্ট'ন।
হয় ষ্টন।
অ, ঠিকে আছে। তাৰপিছত দুপৰীয়া কি খালে?
অ, দুপৰীয়া দুপৰীয়া মানে ভাত খোৱা নাই। একেবাৰে আবেলিত খালো।
অ।
গা-পা ধুই আবেলিত ভাত খাই, অ তাৰ পিছত দোকানত গ'লো।
উম। আৰু
দোকানৰ হয়, নহয় দোকানৰ পৰা আহিলো জাষ্ট। এই আমাৰ লোকেল বাজাৰত আহিলো। আহি ইয়াতে মেলাও হৈ আছে। অলপ পিছত সোমাম আৰু মেলাত। তাত অলপ আড্ডা-চাদ্ডা দিম। বন্ধুবৰ্গৰ লগত কথা বতৰা হব। এইটো আমাৰ হাউৰে পেট বজাৰ যে আছে না?
উম।
অ ইয়াতে মেলাটো হৈ আছে। হ'ল ভালেই দিন দিন হ'ল আজি। প্ৰায় পোন্ধৰ দিন পাৰ পয় ষোল্ল সত্তৰ দিন হ'ল আজি।
ইমান দিনৰ পৰা মেলা হৈ আছে। উম। ঠিকে আছে। মেলা হ'লে বাৰু, বিজনেচ এটা হয় আৰু।
হয়। মেলাত হয়, বিজনেচ এটা হয়।
মোৰ দোকানতো ইয়াতো নহয়। মোৰ দোকানতো হয় আলপমান, এই ভিতৰৰ অঞ্চলত।
অ।
বৌ এলেকা আছে তাতে। আপোনি চিনি পায় নে নাই? অ বাজাবিল বুলি এটা অ এইখা, আপুনি যিহেতু বাহিৰত থাকিছে।
কি, কি নাম ক'লে? বাবু বিল।
নহয়। বাজাবিল, এইটো চালাম বাজাৰ গম পাই?
অ' চালাম বাজাৰ শুনিছো।
অ', চালাম বাজাৰ পৰা আৰু ভিতৰত, ভিতৰ পিনে যাব লাগে। ভিতৰ ফালে।
অ', ঠিকে আছে। দৈনন্দিন জীৱন আৰু মোৰ বিষয়ে কি কম, উঠিলো ৰাত
হয়, শুনক। আপুনি কওক, অনুভৱ আপোনাৰ জীৱনৰ
অ, চাৰিটা পঞ্চাছ মানত উঠিলো আজি। পাঁচটাৰ দহ মিনিট আগতে। উঠি মেলি ব্ৰাছ-চাছ কৰিলো। কৰি অলপ এক্সাৰচাইজ কিবা-কিবি কৰিলো। কৰি পিনে অলপ টোপনি লাগিছিলে, আকৌ শুই-শুই দিলো। আকৌ সাতটা বজাত উঠিলো। উঠি ৰেডি-চেডি হয়, দিয় হেৰি, চাকৰি লৈ ওলাই গ'লো। তাতে ৰাতিপুৱা অকণ লাঞ্চ লৈ গৈছিলো, হোষ্টেলৰ পৰাই। য'ত থাকো ইয়াৰ পৰা। লৈ পিনে তাৰ পিছত, ইয়াৰ পৰা মানে বাছত যায়। এটাই বাছ। যাই তালৈকে। বাছ-বাছ ষ্টেণ্ড গ'লো ইয়াৰ পৰা, বাছ ষ্টেণ্ডৰ পৰা আকৌ হেৰি, এ সেই অলপ দূৰ হয়। পঁচিশ কিলোমিটাৰ মান হয়।
এই বাছ ধৰি পিনি আকৌ বাছত এই গ'লো স্কুললৈকে। স্কুলত গৈ তাতে আজি ল'ৰা-ছলিবিলাকক শিকালো। আজি অলপ বহুত ভাগৰ লাগিছিলে জানো কেলেই? দুৰ্বল হৈছে। এইফালে মানে আমাৰ ঘৰত থাকোতে আমাৰ ডেইলি লাইফ সদায় শাক-চবজীটো বেছিকে খাওঁ নে? আমাৰ ফালে কিন্তু আমি চ জী বহুত খাওঁ। কিন্তু দক্ষিণ হয়, দক্ষিণ ভাৰতত মানুহ বিলাকে ইমান শাক-চব্জি নাখায়। বহুত কম খায় মান
অ, আচ্ছা।
খালী এ-বস্তু, চব্জি বিলাক মানে পান-পনীয়া। এ চব লিকুইড টাইপৰ বস্তু বিলাকে চব্জি বনাই থই। পানী বেছি থাকে, চব যি মানে অকণ-অকণ থাকে এনেকুৱা। আমি ঝোল বুলি কওঁ যে, এনেকুৱা ঝোল টাইপৰ চব্জি বেছি। ত
ত কাৰণে ভাল না?
ইমান বেছি ভালো নহয়। মানে আমাৰ অসমত কি হয় আমি যোনবিলাক শাক-চবজীবিলাক খাও তাত মানে বহুত প্ৰটিন, ভিটামিন এইবিলাক থাকে মানে, মিনাৰেলচ ভাল-ভাল বস্তু থাকে। আইৰন-চাইৰন ইয়াত মানে এই শাক চবজীটো মোৰ কম খোৱাত কি হৈছে, বডিটো মানে এডজাষ্ট কৰিব পাৰা নাই। সেইকাৰণে অলপ অলপ দুৰ্বল-দুৰ্বল লাগিছে, কাৰণ শাক-চব্জিত বহুত ভিটামিন থাকে যে। ইয়াতো তাহাতিমান নাখায়। তাহাঁতৰ হেবিট হৈ গৈছে বাৰু। তাহাঁতি জন্মৰ পৰা ইয়াত এনেকে থাকে। কিন্তু মোৰ অলপ মানে দিগদাৰ হৈছে, অলপ শুকান-শুকান লাগিছে বোলে চকু মোৰ।
তাত-তাত মানে কিমান দিন হ'ল আপনাৰ?
আহ, ইয়াত আহা দুসপ্তাহ হ'লেই পায়। পঁচিশ তাৰিখে আহিছো। বেছি দিন হোৱা নাই। সেইকাৰণে মানে আমাৰ-মোৰ শৰীৰটো এডজাষ্ট কৰিব পৰা নাই। অলপ একমাহ-দুইমাহ গ'লে আৰু এডজাষ্ট হৈ যাব।
হৈ যাব লাহে হৈ যাব এইটো।
ল'ৰা-ছোৱালী বিলাকক পঢ়াই মেলি স্কুল খতম হ'ল, লাঞ্চ কৰিলো স্কুলতে লৈ গৈছিলো হোষ্টেলৰ পৰা।
অ।
তাতে পঢ়া-শুনা খতম হোৱাৰ পিছত আকৌ স্কুল খতম হ'ল। ডিউটি। আকৌ সেই এটা বাছে আহে আকৌ চহৰলে। ই এটা বাছতে আ অ ৰিটাৰ্ণ আহিলো। আহি পিনে গা-পা ধুলো কাপোৰ অলপ ধুব আছিলে কাপোৰ-কানিও ধুই দিলো।
তাত কি ৰুম লৈছে না হোষ্টেল?
এইটো পি জি, বুলি কয়। ইয়াতে অ' হোষ্টেলৰ নিচিনাই পি জি, বুলি কয়। পি জি, ত' থাকো ইয়াতে খানা চানা তাহাঁতি বনাই দিয়ে।
হয় পি জিৰ পৰা আপোনাৰ কৰ্মস্থানলৈ কেই কিলোমিটাৰ হ'ব।
পঁচিছ কিলোমিটাৰ আপ ডাউন পঞ্চাশ কিলোমিটাৰ হৈ যায়। যাওঁতে এটাই বাছ যায়। এইটো মানে গাঁৱৰ পৰা এইটো চহৰৰ পৰা মানে গাঁৱলৈ যায় বাছটো সেইটোৱে দিগদাৰ। বাকী যাবলৈ প্ৰায় এক ঘন্টাৰ ভ
ভাড়া কিমান লয় তেনেহ'লে?
ভাড়া কম লয় আকৌ এইটো ত্ৰিশ টকামান লয় চৰকাৰী বাছ।
তিচ অ'
গাঁৱৰ পৰা আলিপুৰ ইমান মান হ'বই প্ৰায়।
উম।
পঁচিছ ত্ৰশ কিলোমিটাৰ, বাৰ বিছাত নহয় কামাখ্যাগুৰি, আলিপুৰ নহয় কামাখ্যাাগুৰি লাষ্ট
কামখ্যাগুৰি
লাষ্ট বুলি ধৰিব পাৰে আৰু।
কামাখ্যাগুৰি তেনেকৈ হ'ব।
তেনেকুৱা হ'ব বাৰ বিচালৈকে দহ কিলোমিটাৰ দহ-বাৰ কিলোমিটাৰ আৰু ধৰিলক ডাবল যাব লাগে, কামাখ্যা গুৰি পাৰ হৈ অলপ মানে আলি পুৰ পোৱা পোৱা এনেকুৱাই হ'ব। উম। ইমান দূৰে হ'ব। ইমান দূৰ ডেইলি মানে অহা যোৱা কৰিব লাগে বাছত।
এইটো আপুনি কিমান দিনৰ কাৰণে গৈছে মানে
মোৰ ইয়াতে কন্ট্ৰেক্টটো ন মাহৰ কাৰণে আছে এতিয়া। কোম্পানীৰ লগত
তে' কিবা চুটি-তুটি
চুটি বিচাৰিলে দিব চাগে, কিন্তু মই নাযাওঁ আৰু ইয়াতে এক-দুই বছৰ ৰেগুলাৰ থাকিম। থকা পিছত সেই তাৰপিছত ঘৰত যাম। মোৰ অলপ মানে লোন- চোন আছে লোন- চোন খতম হ'লে
হয় এনে ঠিকেই আছে।
আমাৰ তাত ইমান জব বিছি বিচাৰিলো জব পালেও মানে চেলেৰী বহুত কম দহ, বাৰ, পোন্ধৰ এনেকুৱাহে দিয়ে। ইয়াত আকৌ আমাৰ তাতকে ডাবুল নিচিনাই দিয়ে ক'ব গ'লে।
তেনেহ'লে ঠিকেই আছে। মোৰ সুৰু বাইটি এটা আছে, তাক মানে ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলে চফটিয়েৰৰ। উম, তাক মানে সিও মানে অসমতে ট্ৰাই কৰি আছে, কিন্তু অসমতে ৰেচপঞ্চিব
জব পাই যাব পালেও মানে দিগদাৰী হ'ল চেলেৰী বহুত কম, আৰু
মানে বহু কেইটা কোম্পানীত মানে হয়, গব বহু কেইটা কোম্পানীত মানে এপলিকেশন কৰিছে, কিন্তু মানে ৰেচপঞ্চটো পোৱা নাই চাগে, কলে মোক।
উম।
ই মানে আকৌ মানে আ' হায়দাবাদত কৰিছে।
আ,
তাত এটা কোম্পানী আছে, তাৰ পৰা বলে মাতিছে।
অ' এইফালে বহুত কোম্পানী আছে। টেক্স চিটি হয় হায়দৰাবাদ পাই যাব ক'ৰবাত নহয় ক'ৰবাত।
উম মানে আমাৰ অসমটো মানে অনলাইনৰ কাম বিলাক এতিয়ালৈকে মানে ফুলফিল হোৱা নাই না।
গুৱাহাটীত আছে, কিন্তু চেলাৰী ধৰি লওক ত্ৰিশ হাজাৰ দিলে দহ বাৰ হাজাৰ থকা খোৱা ৰুম ভাড়াতে গুচি যাব দহ-পোন্ধৰ হাজাৰ। আৰু ঘূৰাই পকাই দহ-পোন্ধৰ হাজাৰে চেলাৰী হ'ব, এইটোত কাম নহয় না। ছফটৱেৰ ইঞ্জিনিয়াৰ হ'লে কমচে কম ছিক্সটি-ছেভেনটি থাউজেণ্ড মান পাব লাগে। তেতিয়া হ'লে কাম হয়।
আৰু সিহঁতেও এটা সুবিধা আছে কি? ঘৰৰ পৰাই কাম কৰিব পাৰে।
উম।
অফিচত অফিচতো যদি কয় যে আজি নাযাও ঘৰৰ পৰাই কৰিব পাৰে।
উম অফিচত থকা হ'লে ভাল এনভাইৰনমেন্টটো পায় তাত। বেলেগ মানুহ থাকে। ঘৰত অকলে আৰু গাঁৱত মানে নেটৱৰ্কৰ ডিষ্টাৰ্ব দিয়ে কেতিয়াবা। কানেক প্ৰবলেম এইবিলাক বহুত দিগদাৰ হয় বাট ঠিকে আছে হেৰি আজিকালি অ', কওক।
অ', পিছে আজি আপুনি কি ই বনাই না কিবা বনাই দিয়ে কোনোবা।
ইয়াতে চব ৰেডিমেড থাকে মানে পিজিৰ পৰাই তাহাঁতি বনাই দিয়ে হোষ্টেলৰ নিচিনা।
অ'। মানে যদি কিবা নিজৰ কিবা মন গ'লে সেইটো খাব পাৰে নে নাই?
উম, খাব পাৰে কিনি খাব লাগিব সেইটো তাহাঁতি বনাই নিদিয়ে বাহিৰত ৰেষ্টুৰেন্টত গৈ। খাব লাগিব।
অ', অ।
বাকী বজাৰ-চজাৰ কৰিলে নেকি আঠটা বাজিলে প্ৰায়।
বজাৰ মানে দেউতাকক কৈছো কৰিবলৈ।
অ', দেউতাই বজাৰ কৰে?
অ'।
অ', ভালেই তেতিয়া। উম, ঠিক আছে দিয়ক কথা পাতি ভাল লাগিলে।
হয়, আপোনাৰ লগতো কথা পাতি ভাল লাগিল।
উম, ঠিক আছে।
হয়।